শুনিছেনে অ শুনিছো হয় আহ কি কৰি আছে আপুনি
মই আপোনাৰ এতিয়া কি কব আৰু যিহে গৰম পৰিছে তাকে এনে বিচনাতে শুই আছো আৰু
অ হয় মই আপোনাৰ লগত এই বৰ্তমান সময়ত যি গৰম বৃদ্ধি পাইছে তাৰ ওপৰ অলপ দুইআষাৰ কথা পাতিম বুলি ক আপোনালোকে ফোন মাৰিছিলো।
অ অ তাকে তাকে এইবলাক কথা আচলতে আলোচনা কৰিবও লাগে মাজে মাজে তাই সেইটো বাদ দিয়কচোন বাৰু আপুনি আহ আপোনাৰ ঘৰত খবৰ কেনেকুৱা মানে মাহতৰ মাহঁতৰ খবৰ কেনেকুৱা অ অ।
বৰ্তমান আপুনি যদি অঁ ফ্ৰী আছে, তেতিয়াহ'লে আপোনাৰ লগত অলপ অঁ বৰ্তমান অঁ গোলকীয় উত্তাপৰ ওপৰত অলপ আলোচনা কৰিব পাৰিম নে? অঁ, অঁ বৰ্তমান সময়ত আপুনিও লক্ষ্ কৰিছে যে আমাৰ ইয়াত বহুতো অ প্ৰতেকটো অঞ্চলতে বহুতো উত্তাপ বৃদ্ধি পোৱা দেখা গৈছে, বৰ্তমান গৰমত বহুতো মানুহৰ আৰু অসুস্থতাও দেখা পোৱা গৈছে যিয়ে যাৰ ফলত নেকি বহুতৰো মৃত্যু হৈছে, আ বৰ্তমান সময়ত খালী ভৰিয় নেকি আনকি ঘৰৰ বাহিৰলৈও ওলাই যাব নি ইমানেই উত্তাপ বৃদ্ধি আছে, আপুনি এই কথা লক্ষ্য কৰিছেনে?
এতিয়া মানুহে বিভিন্ন মানে বিভিন্ন ধৰণে কি কৰিছে আপোনাৰ আমাৰ গোলকীয় যি উত্তাপ বৃদ্ধি, তাত আচলতে অ যোগাইছে গম পাইছ নে এতিয়া এতিয়া মানে মানুহ বিলাকে কি কৰে অঁ এইবোৰ গছ গছনিবোৰতো কাটেই, অঁ গছ গছনিবোৰ কাটেই তাৰ ফলতো গম বৃদ্ধি পাইছে, আকৌ মানে কি হয় মানুহ বিলাক আছে ল আমাৰ এই প্ৰকৃতিৰ যি ভাৰসাম্য সেই ভাৰসাম্য, অৱস্থা
হয় হয় নিশ্চয় ভাঙিছে! নিশ্চয় ভাঙিছে! অঁ বৰ্তমান সময়ত আহ আপোনালোকৰ ইফালে অঁ অৰণ্য তেনেকুৱা বা হাবি জংঘল থকা ডাঙৰ এৰি এৰিয়া বা আ আপুনি দেখাত আপোনাৰ অঞ্চলত।
ক'বলে আমাৰ এইফালে এতিয়া বৰ্তমান নাই গম পাইছা নাই মানুহ বিলাকে কি কৰিছে গোটেই অ ক'বাত যদি আছিলেও আগতে আছিলে, আগতে আগতে আমাৰ এইফালে অৰণ্য ডাঙৰ এখন অৰন্য আছিলে গম পাইছা নাই, কিন্তু এতিয়া এতিয়া কি কৰিছে মানে মানুহ বিলাকে অঁ তোমাৰ এইবোৰ ঘৰ চৰ বন
কাটি পেলাইছে! হয় হয় অঁ তেনেকুৱা লক্ষ্য তাৰ অনুপাতে আকৌ সেই অঞ্চলত, গছপুলি ৰুোৱা দেখাইছে নাই মানুহবোৰে?
এতিয়া মানে তোমাৰ গছ পুলি অৰণয় মানুহে কি কৰে, কাটে নহয় গছ গছৰ মানে কাঠৰ জহত অৰণ্যয়বলাক কাটে, অৰন্যত থকা গছ বিিলাক কাটে, কিন্তু কি কয় আকৌ উম গছ পুলিবিলাক ৰোপন নকৰে, গম পাইছা নাই
বৰ্তমান সময়ত দেখা গৈছে যে গোলক্ষত ত বৃদ্ধি অকল কোনো এটা নিৰ্দিষ্ট স্থানৰ বা অঞ্চলৰে সমস্য নহয় ই বৰ্তমান গোটেই বিশ্বজুৰি এক আহ সমস্য হয় যত নেকি আহ বিশ্বজুৰি সকলো মানুহৰে এ মানুহে আৰু জীৱই এই সমস্যাৰ মুখামুখি কৰিব লগা হৈছে আহ বৰ্তমান সময়ত আপুনি গম পাইছে যে এই উত্তাপ বৃদ্ধিৰ মূল কাৰণ হৈছে মানুহ মানুহৰ আ যি কাণ্ড কাৰখানা, সেই সকলৰ সেইবোৰৰ ফলত গোলকে উত্তাপ বৃদ্ধি পাইছে যাৰ ফলনিিকি বৰ্তমান সময়ত উত্তাপ ইমানে বৃদ্ধি পাই গৈছে নেকি, কোনো কোনো অঞ্চলত ফিফটি ডিগ্ৰী চেলচিয়াছৰ ওপৰত পাই গৈছেগে উত্তাপ, আ আপুনি আ জানে আপুনি আ, দু দুটামান লাইন কব পাৰিব নে? যে গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণত সাধাৰণ মানুহে কেনেদৰে
হয় আচলতে আমি, সেই কথা লৈ চাবলৈ গলে, আমি আচলতে--‌ উম প্ৰথমতে মোৰ মতে হা, মোৰ মতে আমি এই জনসংখ্য্ বৃদ্ধিটো আমি আচলতে অলপ কমা কমাব লাগিব কাৰণ জনসংখ্যা বৃদ্ধিটো কেলে কমাব লাগিব গম পাইছে নাই আপুনি তেতিয়া মানে জনসংখ্যা যেতিয়া ইমানে বৃদ্ধি হব। কি হয় তেতিয়া অ সিমানেই আমাৰ এতিয়া আপুনিতো আপুনি নিশ্চয় দেখিছে প্ৰতিজন প্ৰতিজন মানুহৰ ঘৰতে আজিকালি বৰ্তমান। এখন হলেও মানে অ বাইক বা কিবা কিবি যান বাহন থাকে অ যন্ত্ৰ চালিত আচলতে এখন এখন যান বাহন থাকেই। তাত কি হয় এতিয়াতো আপোনাৰ আহ প্ৰতি ঘৰৰ পৰাই এখন এখন হলেও আমাৰ দেশতো কোটি কোটি মানুহ আছে। যেতিয়া কোটি কোটি মানুহে যেতিয়া এ ৰাস্তাত কোটি কোটি যেতিয়া যান বাহন। ব্যবহাৰ কৰিব যান বাহন চলাব আচলতে তাৰ পৰা কিমান ধোৱা নিগত হব আৰু কিমান তাপ উৎপন্ন হব আচলতে হয় নহয় বাৰু অ তাৰ ফলত। আচলতে আমাৰ সেই গোলকীয়া উত্তাপ বৃদ্ধি পায় সেইকাৰণে আচলতে জনসংখ্যা বৃদ্ধিটো এটা কাৰণ হয় যে অ। গোলকীয় উত্তাপ বৃদ্ধিত এটা জনসংখ্যা বৃদ্ধি এটা কাৰণ আৰু আৰু তাৰ লগতে উদ্যোগীকৰণো হয় কাৰণ এটা উদ্যোগত। সেনে কোৱা এটা বস্তু তৈয়াৰ কৰোতে নিশ্চয় তাত তাপ লাগে সেই তাপটো আচলতে কলৈ যাব সেইটো। আমাৰ তাৰ ফলতো আচলতে আমাৰ গোলকীয় উত্তাপ বৃদ্ধি হোৱা দেখা যায় অ তাৰ তাৰ লগতে আকৌ সমান্তৰাল ভাৱে কি হয়। অ আমাৰ মানুহ বিলাকে কি কৰে বিভিন্ন ধৰণৰ প্ৰকৃতি বিৰোধী কাৰ্যকলাপ কৰে। অ যেনে ধৰণে এতিয়া উদাহৰণ স্বৰূপে কৈছোৱৱে আমি গছ চছ কটা কিবা কিবি তেনেধৰণে।
হয় আপুনি আপুনি ঠিকে ধৰিব পাৰিছে। আহ বৰ্তমান সময়ত দেখা গৈছে যে মানুহে আহ বৰ্তমান সময়ত প্ৰকৃতিৰ পৰা আঁতৰি বহু আহ বহু পৰিমণে আঁতৰি আহিছে নতুন ডিজিটেল ৱৰ্ল্ডত প্ৰৱেশ কৰা দেখা গৈছে যত নেকি নতুন প্ৰজন্মই অঁ। অকল ডিজিটেল ৱৰ্ল্ডৰ কথাই ভাবি থাকে। কেনেকে মই অ গ্ৰোথ কৰিম কেনেকে মই চচিয়েল মিডিয়াত ফল কৰিম বা এইটো কথা নাভ যে প্ৰকৃতি প্ৰকৃতি কি হৈ আছে সেই কথা নাভাবে আজিকালি নতুন প্ৰজন্মই আহ বৰ্তমান সময়ত সময়ত। অ দেখা যায় যে এটা স্পেচিফিক দিনত। যেনেকে পাঁচ জুন তেনেকুৱা এটা স্পেচিফিক দিনতহে দিনতহে মানুহে গছ পুলি বৃক্ষৰোপন কৰা দেখা যায় এইটো এটা আহ যে এটা স্পেচিফিক দিনতে গছ পুলি লটো আমি সকলোৱে ভাল বুলি নাভাবো আপুনি ভাবেনে যে। সেই স্পেচিফিক দিনটোৰ বাহিৰে বাকী। অ বাকী এনে ফ্ৰী থকা টাইমতো যে আমি অৰণ্য প্ৰতি বা বৃক্ষৰোপন কৰিব লাগে আপুনি সেই কথা ভাবেনে।
গছ পুলি ৰুব লাগিব তেনেকুৱা ধৰণৰ একো কথা নাই গম পাইছে নাই। আমি আমাৰ অ আমি আচলতে সদায় প্ৰতেক দিনে আচলতে আমি দুটা তিনটাকৈ গছ পুলি ৰোপন কৰিব লাগে গম পাইছে নাই, তেতিয়া আচলতে আমাৰ পৰিৱেশৰ যি ভাৰসা- অৱস্থা সেয়া ভাৰসাম্য অৱস্থ- আচলতে আহ আকৌ ঘূৰি আহিব, অ এতিয়া এতিয়া কি হৈছে এতিয়াতো আমাৰ ভাৰসাম্য অৱস্থাত নায়েই, আমাৰ পৰিৱেশতটো অ এতিয়া আপোন আপোনালোকে নিশ্চয় অনুভৱ কৰিছেই যে এতিয়া আমাৰ চনা এতিয়া আচলতে ইমান গৰম গৰমৰ দিনো নহয় কিন্তু ইমান অধিক গৰম আহিছে অ বতৰৰ আচলতে পৰিৱৰ্তন হৈছে গম পাইছে নাই, এতিয়া মানে কি হয় এনে এনেকুৱা ধৰণে পৰিৱৰ্তন হৈছে- যিটো সময়ত গৰম আহিব লাগে সেইকণ সময়ত ঠাণ্ডা আহে। আৰু যিটো সময়ত ঠাণ্ডা আহিব লাগে, সেইটো সময়ত গৰম আহে আ আকৌ এনেকুৱাও দেখা গৈছে। যিটো সময়ত বৰষুণ দিব লাগে সেইটো সময়ত ৰ'দ আহে ৰ'দ দিছে, আকৌ যিটো সময়ত ৰ'দ দিব লাগে বুলি ভাবা তেতিয়া সেই সময়ত আকৌ বৰষুণ দিছে। এনেকুৱা ধৰণৰ আহ বতৰৰ আচলতে
হয়, হয়, অ হয়, হয়, হয়, হয় বৰ্তমান ঠিকে ধৰি পৰিছে আপুনি, আপুনি হয়তো আৰু এটা কথা লক্ষ্য কৰি- বৰ্তমান সময়ত আমাৰ যি আহ বাৰিষা হয়। সেই বাৰিষাত আমি পানীৰ অভাৱ দেখিবলৈ পাওঁ আৰু বৰ্তমান সময়ত নগৰ চহৰ আৰু বিভিন্ন অঞ্চলত যি অঞ্চলত নেকি পানীৰ আহ উৎস আছে সেই উৎসবো শুকাই যোৱা দেখা পোৱা গৈছে। ইয়াৰ কাৰণ গোলকীয় উষ্ণতা হব পাৰেনে? আপুনি কি ভাবে ইয়াৰ ইয়াৰ কাৰণ গোলকীয় গোলকীয় উষ্ণতা উত্তাপ বৃদ্ধি হব পাৰেনে?
কাৰণ চাব যেতিয়া গোলকীয় উত্তাপ বৃদ্ধি হব। গোলকীয় উত্তাপ বৃদ্ধি হোৱাৰ লগে লগে কি হব। অ যিহেতু পুৰা তাপ আহিব আৰু গৰম আহিব আৰু কি হব গৰমে আপোনাৰ পানী খিনিটো শোষন কৰিব, হয় নে নহয় বাৰু? এতিয়া গৰমে পানী খিনি শোষণ কৰিব, তেতিয়া কি হব আমাৰ ভূ পৃষ্ঠত থকা যিখিনি পানী, আচলতে তুলনামূলক ভাৱে সেই কমি অহা দেখা যাব, অ তাৰ ফলত আমি ক'ব পাৰো যে সেই ভূপৃষ্ঠৰ যি পানী আচলতে সেই পানী গোলকীয়-
হয় হয় নিশ্চয় নিশ্চয় আপুনি ঠিকে ধৰিব পাৰিছে আহ বৰ্তমান সময়ত আ আপুনি কি ভাবে যে আমি কি কাম কৰিলে বৰ্তমান সময়ত অতি স অতি আহ তৎকালীন ভাৱে আমি গোলকীয় উত্তাপ। ধিৰ একে অতি তাৎকালিকভাৱে নহ নহলেও আমি কি এনেকুৱা কাম কৰিলে যে গোলকীয় তাপ বৃদ্ধিৰ এৰ অলপ হলেও নিয়ন্ত্ৰণলৈ আনিব পাৰিম তাৰ এটি আহ অতি আহ উন্নত মানৰ এটি উপায় আপুনি ক'ব পাৰিবনে?
হয় মই একেবাৰে প্ৰথমতে ক'বলৈ বিচাৰিম যে গছ পুলি ৰোপন। কাৰণ আমাৰ গছ পুলি গছপুলি ৰোপণটো মই কেলে প্ৰথমতে ধৰিছোঁ গম পাইছা নাই কাৰণ গছে আমাক ছাও দিয়ে গছে আমাক অক্সিজেনো দিয়ে আৰু কি কৰে। অ গছে গছে গছে কি কৰে আমাৰ যিবোৰ কাৰ্বন ডাই অক্সাইড আচলতে কাৰ্বন ডাই অক্সাইডেও আমাৰ গোল- বৃদ্ধি কৰে গম পাইছে নাই, সেইটো যিহেতু সেউজ গৃহ গেছ, অ'হ সেই কাৰ্বন ডাই অক্সাইডো আচলতে শোষণ কৰে গছে, আৰু তাৰ লগতে কি হয় গছে আহ বিভিন্ন পানীও মানে, গছৰ শিপাই, মানে পানী সংৰক্ষণ কৰি ৰাখিব পাৰে, আৰু আৰু তাৰ লগতে গছে আচলতে মাটি, মাটি, মাটিখিনিকো আচলতে মজবুত কৰি ৰাখে গম পাইছে নাই? মাটিবোৰ ধৰি ৰাখে, অ'
এতিয়া গছপুলি ৰুলে নহ'ব গছপুলি ৰোৱাৰ পিছত তাক যতন লোৱাও উচিত হ'ব। কাৰণ এতিয়া বহুত মুে গছপুলি বৃক্ষ ৰোপণ কৰে হয়, কিন্তু তাত প্ৰতিপালন নকৰে, যাৰ ফলনিকি সেই গছ পুলিটো দুদিনমান থকাৰ পিছতে মৰি যোৱা দেখা পোৱা যায়। অ'হ আমি অ'হ আশা কৰিলোঁ, অহ, আপুনি আৰু মই দুয়োয়ে এই তাৰ পৰা বহুত কথা জানিব পাৰিলোঁ। আৰু আশা কৰিম আপুনিও আপোনাৰ অঞ্চলৰ যি উত্তাপ বৃদ্ধি বা যি অৰণ্যৰ হ্ৰাস হৈছে, তাক আপুনি নিয়ন্ত্ৰণ ধ্বংসৰ যি, উত্তাপ তাক নিয়ন্ত্ৰণ কৰে। আশা কৰিছোঁ আৰু পুনৰ আকৌ এবাৰ লগ পাম। নতুন থেংক ইউ।